তুমি
মই
অ' ময়ো এনে আছোঁ ৰবা, ভাত চাত খালা নে নাই তুমি দুপৰীয়াৰ?
খালোঁ দিয়া এই মাত্ৰ ভাত খাই উঠিলোঁ আজি মায়ে বনালে খাই লৈ কিনে উঠিলোঁ। কোৱা কেনেকে মনত পৰিল আজি বাৰু?
অ' অ' কেনেকে মনত পৰিল মানে মই এই কিবা মই ইনষ্টাগ্ৰামত ভিডিঅ' চাই আছিলোঁ তেতিয়া কিবা পাহাৰীয়া মানে পাহাৰৰ এটা ভিডিঅ' দেখা পালোঁ তেতিয়াই ভাবিলোঁ তোমাৰ লগত আজি পাহাৰীয়া অঞ্চলৰ বিষয়তে আজি কথা পাতোঁ নেকি?
কি হয় হয় ঠিকে কৈছা, নাই নাই একেবাৰে ঠিক কৈছা তুমি। আচলতে ওখ ওখ পাহাৰ সেউজীয়া বননি বা সেউজীয়া অঞ্চল প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সেই ঠাইৰ যিখিনি তাৰমানে নিৰ্মল বতাহ, নিৰ্মল বায়ু সেইখিনি আচলতে পাহাৰীয়া অঞ্চলক বিশেষ কৰি তোলে। আৰু সেইবোৰ জাগাত যায় কিনে মোৰ আচলতে খুব বেছি ভাল লাগে, তোমাৰ কেনেকুৱা অনুভৱ?
একেবাৰে ঠিক কথা কৈছা যে এই ওখ ওখ পাহাৰ তাৰ পিছত জলপ জলপ্ৰপাত আৰু নিৰ্মল বায়ুৱে পাহাৰীয়া অঞ্চলক বিশেষ কৰি তোলে, মানে পাহাৰীয়া মুঠতে যি সুন্দৰ পৰিবেশ তোমাক মন মোহিত কৰি তোলে, আজিকালিতো সেইবিলাক বেছিভাগ দেখিবলৈ পোৱা নাযায় আমাৰ মানুহ বিলাকে এই চব বন জংঘল কাটি কাটি নিজৰহে বসবাস কৰি থৈ গৈছে, জীৱ-জন্তুৰ কথা নাভা ভাবে পাহাৰীয়া অঞ্চলত থকা বা জীৱ-জন্তুৰ কথা নাভাবে তেওঁলোকে কেনেকৈ কি কৰি থাকিব। খালি নিজৰ কথাটো ভাবি কিনে চব গছ-গছনি কাটি তাতে মানুহে বসবাস কৰিবলৈ লৈছে।
উম হুম হয় হয় তুমি একেবাৰে ঠিক কৈছা।
হে।
উ, কোৱা কোৱা।
পাহাৰীয়া অঞ্চলৰ পৰিৱেশ সাধাৰণতে শান্ত হয় আৰু মনোমোহা হয়। সেইবাবে বহু পৰ্যটক তাত ভ্ৰমণ কৰিবলৈ যায় দিয়াচোন, ধৰা পাহাৰীয়া অঞ্চলত যদি কোনো ধৰণৰ আকৰ্ষক নকৰিলেই হয় তেনেহ'লে বাহিৰৰ পৰা পৰ্যটন ফু পৰ্যটকো নাহিলে হয়, আমাৰ ধৰা এতিয়া শ্বিলং শ্বিলংকে জানো পাহাৰীয়া অঞ্চল বুলি আমি নকওঁ, শ্বিলংখনৰ ইমান ধুনীয়া আহ স্বাভাৱিক মানে স্বাভাৱিক সৌন্দৰ্যই তেওঁলোকৰ যিমানখিনি নিৰ্মল বায়ু, পাহাৰীয়া অঞ্চলৰ যিমানখিনি বতাহ সেইবিলাকত তেওঁলোকে অলপ সুন্দৰ সুন্দৰকৈ সেইকাৰণে বাবে পৰ্যটক ঘুৰিবলৈ আহে তাত। তে তাত প্ৰতি বছৰে যাতে পৰ টকৰ সংখ্যা কমি নাহে, চব বছৰে বাঢ়ি বাঢ়িয়ে যায় দিয়াচোন। শ্বিলঙৰ এই এই যিখিনি সৌন্দৰ্যতাৰ কাৰণেতো ইমান বছৰ ইমান পৰ্যটক আহে।
হয় হয় তুমি ঠিকে কৈছা। আচলতে মইও এবাৰ পাহাৰীয়া ঠাইখনলৈ গৈছিলোঁ হা তাত তোমাৰ মানে তাৰ যিখিনি জলবায়ু তাৰ শীতল বতাহ সেউজীয়া দৃশ্য আৰু মানে পৰিষ্কাৰ পৰিৱেশে মোক তাৰমানে খুব আৰু আচলতে কি হয় যে মই খুবেই ভাল পাওঁ, মই যি মানে বছৰ আগত এবাৰ হ'লেও মই পাহাৰীয়া অঞ্চললৈ যাওঁৱেই। তাতে মোৰ মনটো ভাল লাগে। তাতে যাই তুমি তোমাৰ মানে চিন্তাখিনি পাহৰি অহা যেন অহা যেন হয় গম পাইছানে।
উম, হুম, ঠিক কথাই কৈছা।
হু, হু।
পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ জীৱন ধাৰা, সমতল অঞ্চলৰ মানুহ যথেষ্টখিনি বেলেগ হয়, তেওঁলোকৰ জীৱন প্ৰকৃতিৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত। কৃষি হওক, পশুপালন আৰু বন সম্পৰ ওৰত বহুখিনি মানুহে নিৰ্ভৰ কৰে, এতিয়া আমি চোৱা আমি হ'লো ভৈয়ামত থকা মানুহ আমি মানে সমতল অঞ্চলত থকা মানুহ ত' আমাৰ আমাৰ জীৱনবিলাক বিশেষকৈ এ, ধৰা সম বিশেষকৈ মানে পশুপালন হওক বা বনজ সম্পদৰ ওপৰত নিৰ্ভৰ নকৰে কৃষিৰ ওপৰতো নিৰ্ভৰ নকৰে। কিন্তু তেওঁলোকৰ মানুহবিলাকৰ ধৰা কৃষিয়ে তেওঁলোকৰ আহ, কৃষিয়ে তেওঁলোকৰ মানে ধৰা জীৱিকা নি উপাই বুলি ক'ব পাৰি, তেওঁলোকে কৃষিয়ে কৰিব। পাছত জুম খেতি কৰিব পাহাৰীয়া অঞ্চলততো জুম খেতি বেছি হয় জুম খেতি কৰিব, বিভিন্ন ধৰণৰ ধানৰ খেতি হওক কৰ খেতি এইবিলাক কৰিব আৰু পশু পালন কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ ধৰক গৰু পুহিলে গৰুৰ পৰা পোৱা গাখীৰ তেওঁনেকে বজাৰত ৰাতিপুৱা বিক্ৰী কৰি যি যি টকা অৰ্জন কৰে সেইখিনি তেওঁলোকে ঘৰ চলাই বা পৰিয়ালটো চলায়। আৰু এইবিলাকৰ পৰা তেওঁলোকৰ জীৱনটো ওতপ্ৰোত ভাৱে জড়িত কিন্তু আমাৰ ইয়াতে বেছভাগ ধৰা আমাৰ সমতল অঞ্চলত বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ নিজৰ পেছা বাচি লৈছে দিয়াচোন, তাৰ ফলত আমাৰ মানে জীৱনবিলাক এনেকুৱা কামৰ ওপৰত জড়িত নহয় মানে, কৃষি হওক পশুপালন হওক। এনে তুমি জানানে পাহাৰীয়া অঞ্চলত কি কি শস্যৰ খেতি কৰা হয়?
হয় হয় পাহাৰীয়া য আচলতে চোৱা পাহাৰীয়া অঞ্চলত আমি সকলো ধৰণৰ খেতি কৰিব নোৱাৰো কিন্তু বিশেষকৈ তাত তোমাৰ চাহ, কফি, ফল মূল আদা, ইলাইচি আদি এইবোৰ তাৰ মানে মূল্যবান শস্য পাহাৰীয়া অঞ্চলত উৎপাদন কৰা হয়। কাৰণ তুমি নিজেই গম পোৱা চাহ, কফি এইবোৰৰ দাম আজিকালি কিমান। গতিকে এইবোৰ মূল্যবান শস্যৰ মানে উৎপাদন পাহাৰীয়া অঞ্চলতে হয়। আৰু তুম নিজৰ দেখা পাবা যেনেকুৱা তোমাৰ আহ, ধৰি লোৱা কাশ্মীৰ, হিমাচল এইবোৰ এইবোৰ ঠাই হৈছে তোমাৰ- অঁ পাহাৰীয়া অঞ্চল আৰু তাৰে আপোনাৰ তোমাৰ আপেল চাপেলৰ সেই আপেলৰ- এইবোৰ কিমান ধুনীয়া তুমি ভিডিঅ'তো দেখা পাইছাই চাগে। আজিকালি ইনষ্টাগ্ৰামৰ ৰিলছ হওঁক বা ফেচবুকত হওঁক এইবোৰ বহুতেই বিখ্যাত নহয় জানো। আৰু লগতে মোৰ মতে কি- জানানে চাহ বাগিচ বোৰো মানে বহো পাহাৰীয়া ঠাইতহে দেখা যায়। তুমি যত দেখা পাবা বেছি পাহাৰ তাত তুমি চাহ বাগি চাও দেখা পাবা। আৰু তুমি ঠিকে কৈছা এটা সতে কৈছা যে জুম খেতি জুমখেতি পাহাৰীয়া অঞ্চলৰ আটাইতকৈ বিশেষ খেতি কাৰণ পাহাৰত- তোমাৰ জুম খেতিয়ে হয়ঁ আৰু তাৰ- আচলতে বহুতো মানুহে জীৱিকা অৰ্জন কৰি আছে আজিকালি নহয় জানো?
হয়ঁ হয়ঁ তুমি ঠিক কথাই কৈছা, আমি ধৰা তুমি অলপ- আগতে যেনেক ধৰা যেনেকে কলাত যে চাহ কফি ফল মূল- আহ চব এইবিলাক ধৰা পাহাৰীয়া অঞ্চলত কৰা হয়। আমি যদি এই খেতিবোৰ ধৰা আমাৰ সমতল অঞ্চলত কৰিবলৈ লওঁ তেতিয়া জানো সেই খেতিটো হোৱাটো সম্ভৱ। একেবাৰে অসম্ভৱ কথা কাৰণ চোৱা পাহাৰীয়া অঞ্চলৰ যিখিনি জলবায়ু হওঁক, সেই মাটিখিনি হওঁক- সেই খেতিখনৰ বাবে খেতিখিনিৰ যথেষ্টিখিনি মানহখিনি উপযোগী। আমাৰ এই মাটিত যদি আমি সেইবিলাক খেতি - কৰিবলৈ লওঁ তেনেহ'লে কোনো পধ্যয় বিলাক খেতি নহয়। কাৰণ আমাৰ আমাৰ ইয়াৰ জলবায়ু- সম্পূৰ্ণ বেলেগ হয়ঁ পাহাৰীয়া জলবায়ুত যে। আমাৰ ইয়াৰ মাটিৰ গুণাগুণো যথেষ্ট বেলেগ হৈ পাহাৰীয়া জলবায়ুতছে। সেইকাৰণে ইয়াতে আমাৰ আমাৰ ইয়াতে ইয়াৰে খেতি বেলেগ আৰু পাহাৰীয়া অঞ্চলৰ খেতি যথেষ্টখিনি বেলেগ হয় তাৰ কাৰণে- আমাৰ ইয়াৰে মানুহৰ পাহাৰীয়া অঞ্চলৰ মানুহৰো জীৱিকা নিৰ্বাহৰ মানে ধাৰণা জীৱনাৰণাব বিলাককো বেলেগ হৈ দিয়াচোন। আৰু ধৰা পাহাৰীয়া অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য মানে যথেষ্টখিনি আৰু মনোমোহা। তুমি নিজেতো দেখা পাই চাই চাগে সুখদয় আৰু আহ সুখ যান্তৰ দৃশ্য বাহাৰীয়া অঞ্চলত অতি মনোমোহা হয়ঁ। কাৰণ পাহাৰৰ ওপৰৰ পৰা- হয়ঁ পাহাৰৰ ওপৰ পৰা যদি আমি সৰ্যদয়ূৰ্যটো উদয় হৈ অহা দেখিম, আৰু সূৰ্যটো অস্ত যোৱা দেখি- শিকিম সেই দৃশ্যখিনি জানো আমাৰ মানে মনটো ভাঙি নিয়ে। আৰু ধৰা ডাৱৰে ঢাকি ধৰা পাহাৰ, বনৰীয়া ফুল আৰু কল কল কৈ বৈ যোৱা নদী- যিবোৰ সেইবিলাকক অপূৰ্ব কৰি তোলে তুমি শ্বিলঙত গ'লে দেখা পাবা কিমান ধৰণৰ ধুনীয়া নিজৰা বৈ থাকে। বা সাত ভনী বুলি কোৱা হঁয় যিহেতু সাত ভনী আহ সাত ভনীৰ যিটো নিজৰা পৰি থাকে। সেইবিলাক দেখিলে আমাৰ অতিকৈ মনমোহিনীয়া আমাৰ সমতল অঞ্চলত জানোএনেুৱা হব? পাহাৰীয়া অঞ্চলতে ইমান ধৰণৰ আমি অঁ প্ৰকৃতিক- সৌন্দৰ্য দেখিবলৈ পাওঁ আৰু ধৰা পাহাৰী অঞ্চলত যেতিয়া আমি একেবাৰে সি ঘৰলৈ গুচি - যাওঁ বা একেবাৰে ওপৰলৈকে গুচি যাওঁ তেতি তেতিয়া আমাৰ- আকাশখনৰ ফালে চালে এনেকুৱা লাগে যে আমি ডাৱৰবিলাক অলপ আৰু অলপমান হাত খন মিলাই দিলে লগে পাম নেকি? এনেকুৱা ধৰণৰ চিন্তা ধাৰণা বিলাক মনলৈ আহে। এইবিলাকৰ কথাও শুনিয়ে বা দেখিয়ে মোবাইলত দেখি- ভ্ৰমণ কৰিবলৈ ইচ্ছা যায়। তুমি কোৱাচোন?
হয়ঁ তুমি ঠিকে কৈছা আচলতে অঁ মই যেতিয়া মই যেতিয়াই তাৰমানে শ্বিলং ভ্ৰমণ কৰো। শ্বিলং হৈছে তোমাৰ আমাৰ আটাইতকৈ আমি থাকো গুৱাহাটীতে মানে এই গাঁওখন শ্বিলং বহুত ধুনীয়া জেগা। তাত তেনেকুৱা পিছতে গাৱৰবোৰ সঁচাকৈ আমাক- তুই আছে নেকি আমি দেৰক চুন নে ডাৱৰে আমাক চুব এনেকুৱা লাগিলে ইমানে, ধুনিয় তাৰমানে তোমাৰ দৃশ্য। বিশেষকৈ তোমাৰ চেৰা পু্জিৰ ফালে যিখিনি তাৰমানে দৃশ্য আছে মেঘৰ লগত তাতে তাৰমানে তোমাৰ মাহত- মানুহৰ মেঘৰ লগতে খেলা থকাতোই মেঘে চুই থাকে নে মেঘ- সে মানুহক চুই থাকে ক'বই নোৱাৰি। আৰু লগতে পাহাৰীয়া অঞ্চলৰ মানুহসকলৰ সংস্কৃতিও বহুত বেলেগ গম পাইছা নে, তেওঁলোকৰ নিজৰ ভাষা আছে। তেওঁলোকৰ নিজৰ সাজ পোছাক, নৃত্য সংগীত আৰু উৎসৱ থাকে। তেওঁলোকে সাধাৰণতে অতিথি ফৰাত আৰু মানে বহুত পৰিচয়ী মানুহ হয়, কাৰণ পাহাৰত জীৱন যা পন কৰাতো সহজ নহয়। তুমি যেতিয়া পাহাৰত পাহাৰীয়া জোগাত মানে ঠাইত গ'লে গম পাবা তাত দূৰ দূৰলৈকে এখনো দোকান পহাৰ একো নাথাকে। সেই মানুহ খিনিয়ে ৰাতিপুৱাই খৰি আনিব খৰি কান্ধত তুলি কিনে আকৌ কিমান দূৰলৈকে লৈ যায়। কৌ খোৱা বস্তু আনিবৰ দেখাতে আহে। আৰু যাতায়াতৰ ব্যবস্থাটো একেবাৰেই নাথাকে পাহাৰীয়া অঞ্চলবোৰত। গতিকে তেওঁলোকৰ মানে, ভাষা পোচাক নৃত্য তেনেকুৱা পৰিচয় দেখি কিনে বহুত খিনিয়ে তাৰমানে নিজকে তাৰ মানে অঁ লাগে যে বাপৰে কি আমি মানে অনু প্ৰেৰণা লব লগা মানুহ তেওঁলোক। ইমান কষ্ট কৰে তেওঁলোকে নিজৰ জীৱনটোত তাৰ মানে জীৱনটো কটাবলৈ।
হয় হয়, তুমি ঠিক কথাই কৈছা আৰু মই বহু ক্ষেত্ৰতে দেখিবলৈ পাইছো যে, পাহাৰীয়া অঞ্চলৰ মানে মানুহবিলাক কিমান সহজ সৰল আৰু স্বাভাৱিক ইমান অতিথিপৰায়ণ। তেওঁলকোকক ধৰা তুমি যদি কিবা এটা শুধিছা যে আমি কোনফালেদি গ'লে এইখিনি জেগা পাম, তেওঁলোকে কোনোধৰণৰ খং নকৰে বা কোনো ধৰণৰ তেওঁলোকৰ মনত সংকুচ ভাৱ নাথাকে বা হিংসা ভাৱ নাথাকে। তেওঁলোকে ধুনীয়াকৈ তোমালোকক লগা হ'লে সেই জাগা দুখৰলৈকে লৈ যাব আৰু তাৰ বিনিময়ত তেওঁলোকে একোৱেই নিবিচাৰে। কিমান মানে তেওঁলোকে অতিথি পৰায়ণ মানুহ। আৰু মই ধৰা শিক্ষাৰ ক্ষেত্ৰত এনেই ক'বলৈ গ'লে ধৰা পাহাৰীয়া অঞ্চলৰ মই মই মোৰ মতে দেই, পাহাৰীয়া অঞ্চলত বাস কৰা মানুহবিলাক শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি পিছত পৰা। আৰু তুমি অলপ আগতে ক'লা যাতায়তৰ তেওঁলোকৰ বেছি ভাল সুবিধা নাই। তেওঁলোকে মানে ধৰা বিদ্যালয় বা মহাবিদ্যালয় যাবলৈকে বহুত দূৰলৈকে যাব লগা হয়। আৰু কিছুমানে যাতায়াতৰ অসুবিধাৰ বাবেও বহু ছাত্ৰ ছাত্ৰীয়ে সমস্যাৰ সন্মুখীন হয়। আৰু এতিয়া চোৱা, আজিকালি বেছিভাগ ল'ৰা ছোৱালীয়ে পাহাৰীয়া অঞ্চলৰ পৰা আমাৰ অসমত আহি কিনে পঢ়াত মানে পঢ় বেছিভাগে পঢ়িবলে বিচা ৰে কিন্তু ধৰা সকলো মাক দেউতাকৰ কাৰণে বা বাৰু মানে তেওঁ ল'ৰা ছোৱালীতটো বাহিৰলৈ প টো সম্ভৱ নহয়, কাৰণ খৰচৰ ওপৰতো কথা আছে দিয়াচোন নিজৰ সাম থৰ ওপৰতো কথা আছে। সেইবাবে মই মোৰ হিচাপত আৰু পাহাৰীয়া অঞ্চলৰ ধৰা শিক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাক অঁহ পিছ পৰি আছে, বিভিন্ন ধৰণৰ সমস্যাই‌ দেখা দিয়ে তেওঁলোকক। তোমাৰ এনেই মতামতটো কি বাৰু?
হয় তুমি একেবাৰে ঠিকেই কৈছা, আচলতে পাহাৰীয়া পাহাৰীয়া অঞ্চলত তোমাৰ শি ক্ষা, চিকিৎসা এই দুটাই নহয় যাতায়াতৰ অৱস্থা একেবাৰে বেয়া, কাৰণ পাহাৰীয়া পথবোৰ ঘূৰণীয়া। কেতিয়াবা সেইবোৰ বিপদজনক হয় আৰু বৰষুণৰ সময়তো অতি অতিকৈ ভয়ানক, কাৰণ তে তিয়া সেই বৰষুণৰ সময়ত ভূমিস্খলন হয়। ৰাস্তাত ভূমিস্খলন ফলত বন্ধ যাব পাৰে, তুমি হয়তো সেই যিটো পাৰ যাব খুজিছা সেইটোপাৰ তুমি নাযাবও পাৰা। গতিকে এইবোৰৰ ফলত বহুত ভয়ানক, তাৰমানে বহুত তাৰ মানে আমাৰ চিন্তনীয় বিষয় যে পাহাৰীয়া অঞ্চলৰ মানুহ কেনেকে থাকে আৰু সেই এইটো কাৰণটো কি জানানে পাহাৰীয়া অঞ্চল পৰিৱেশৰ কাৰণে গুৰুত্বপূৰ্ণ। যদি পাহাৰ পাহাৰত গছ গছনি নাথাকে যদি পাহাৰত বন সংৰক্ষন নকৰো, সেই পাহাৰ খিনিত আমি যে শান্তি বিচাৰি যাওঁ, সেই শান্তি খিনিয়ে পাহাৰটো নাপাম। কাৰণ, তেতিয়া সেইবোৰ চব নোহোৱাই হৈ যাব।
উম, তুমি ঠিক কথাই কৈছা, যাতায়ত ব্যৱস্থা আমি ব্যৱস্থা ভাল নহয় বুলি। যাতায়ত ব্যৱস্থা মানে পথবোৰ ঘূৰণীয়া আৰু বহুত বিপদজনক হয়, তেওঁলোকে একদম আ ঘাই বুলিটো শুনাই শুনিছাই ছাগে একদম তললৈকে ৰাস্তা আ ৰাস্তাটো বেছি দী -দীঘল বা বহল নহয় সেই বহল তাৰে মাজতে বাছ যাব লাগিব বা বিভিন্ন ধৰণ এনেকে গাড়ী যাব লাগিব য'ত বহুতো বিপ -বিপদজন সমস্যাৰ সৃষ্টি হয়। আৰু বৰষুণৰ সময়তো ভূমিস্খলন হ'বই হ'ব পথ বন্ধ হৈ যাব তেতিয়া। বিভিন্ন ধৰণৰ সমস্যয়াৰ সন্মুখীন হয় পাহাৰীয়া অঞ্চলত এই যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰতে হওঁক। আজি কিন্তু তোমালোক কথা পাতি আ কোৱা
এইটোৱে ক'ব বিচাৰিছিলো যে মই আজি কথাখিনি পাতি ভাল লাগিল। আমি ভাবিলোঁ যে আমি শ্বিলঙতে আছো নেকি। হয়, হয় গতিকে ভাল লাগিল আজিৰ কাৰণে সামৰিছো দিয়া।
সামৰিলো ধন্যবাদ।
অ অ অ ধন্যবাদ।